আহ
শুনিছা হেল্ল অ শুনিছো শুনিছো কি কৰি আছা
অ ভাত খালো ৰ'বা ভাত খাই কি শুনা পাইছা এবাৰ পৰি আছো নে অলপ টোপনি অহা নিচিনা হৈছিল
টোপনি আহিছে নেকি মই খালো ৰবা এতিয়া খালো অলপ আগত
খোৱাৰ পিছত আহ আহেন অলপ অ অ
অ টুপনি আহে
হয় গৰম পৰিছে ৰ'বা বহুত হয়
অ অ গৰম পৰিছে এতিয়া তাকেইতো
উম
কিহে দি ভাত খালা আজি, কিহৰ আঞ্জা? হেল্ল' হেল্ল' হেল্ল'
অ যি টেঙাৰ
টেঙাৰ আঞ্জা
এই মাছৰ টেঙা
আৰু আৰু কি হয় হেল্ল'